হেল্ল'।
অ শুনিছ নে?
অ শুনি আছো শুনি আছো কি কৰি আছ?
মই চাহ খাই পেলাই ভিতৰলে আহিছো, তই?
এ' মইো এ চাহ খালো চাহ খালো মানে কি এ আজি হেৰি হ'ল। সন্ধিয়া প্ৰথমে ঘৰতে চাহ বনাইছিলে ঘৰতে খোৱা কথা আছিলে তাৰ পিছত ওলাই এই কাষৰ ঘৰলে ওলাই গৈছিলোঁ আকৌ এনেই, ওলাই আজি সিহঁতৰ ঘৰলে এই চানাহেন দিছিলে এনেকে দাদা এটা কামত আছিলেগে মানে সি নদী কাষৰ বাহ পুতা কামত আছিলে তাৰপিছত সি অহা দেখি চানা আনিলে চানা অনাৰ পিছত তাত আকৌ বোলো চাহ কাপ তাতে খাওঁ গাখীৰ চাহ সিহঁতৰ গৰুও আছে। অ' গোটেইখিনি মিলি তাতে আকৌ চাহকাপ খাই দিলোঁ। চাহ খালো মানে তেতিয়াৰ পৰা এতিয়ালৈকে যাবলৈ হোৱাগে নাই গম পাওঁ নাই। চাৰে সাতটা হৈ গ'লগে।
উম আৰু মানে তোৰ চবে তেনেকে গোট খালে সেইকন সময়ত আৰু সন্ধিয়া সময়কণত ধৰ মানে দিনতো ব্যস্ততাৰ মাজততো চবেই সন্ধিয়া সময়কণতে লগ পায়।
অ', সেইটয়ে ইও মানে নাছিলে যে ইও নদী পাৰত সেয়া কাম কৰিবলৈ গ'লগে। সেই কাম কৰি মেলি সিও পাইছে সি সেইটো কাৰণে গোটেই কেইটাই লগতে চাহ খাপ খালো আৰু।
এনে ভাত আজি তাতে হ'ব নেকি, অ'।
ভাত- ভাত ইয়াতে হ'ব ভাত মানে কি হ'ল আজি খানা এটাও গোটাই দিলো। আমাৰ মানে আগত গোটেই খানা এটা গোটুৱাই আছিলে খোৱা কথা আছিলেই মানে এনেকে গোটেই কেইটা যেতিয়া থ থাকিম তেতিয়া আমি এনেকে খানা এটা খাম হাঁহ এটা আনি পেলাই।
ওচৰৰ পৰা যেতিয়া মানে ধৰ এনেকুৱা গাঁওৰ সমাজত সেইটো থাকেই।
উম, সি আকৌ নাছিলে যে সি নথকাৰ কাৰণে আমি এটাও খাবলৈ মন কৰা নাই। এ এটা নাথাকিলেও ভাল নালাগে ন খাবলে। গোটেই টিমটোৰ সেইকাৰণে কি কৰিলো সি যে তিয়া আজি আহিছে বোলো আজি খাই দিওঁ তাকে ভাবি পেলাই এতিয়া আজি ইয়াতে বনাম মানে এতিয়া অলপ। মোৰ আৰু কাৰ হ'ব আও। তাকে হাঁহৰ মাংস হাঁহৰ।
বা কোমোৰা আছে নাই। কোমোৰা আছে নে কোমোৰা।
কোমোৰা আছে কোমোৰা এই আমাৰ চালিতে হৈ আছিলে এটা। সেইটো দেখা নাছিলো, কিন্তু হৈ আছে বুলি তাৰ পিছত কি হ'ল আজি আকৌ সেই পিছ ফালে তেনেকে ওলাই যাওঁতে খৰি বিচাৰি গৈছিলো এটাই হাঁহ আনিবলৈ গ'লে তাৰপাছত আমি এইফালে খৰি বিচাৰি থাকোতেই দেখিলো কোমোৰাটো-কোমোৰাটো বুঢ়াই বুঢ়া হোৱাগে নাই আৰু হওঁ-হওঁ কে আছে চে মানে কপাল ভাল আজি দেখি গ'লোগে তাৰপিছত লৈ আহিছো।
আজি মানে পুৰা খানা দবল আও। এইফালে তোৰ হাঁহৰ মাংস।
অ', আজি পুৰা খানা হ'ব আও খানা হ'ব আমাৰ।
অ'।
সেইটোৱে তাত বতৰটো কেনেকুৱা ঔ তহঁতৰ।
বতৰ বৰষুণ কালিহে অকল ৰ'দ দিলে আও। ভাবিছিলো মানে এতিয়া দিয়া নাই কিন্তু মনটো বেয়া।
কিয়।
হেৰি এটো কি বতৰটোৰ মনতটো বেয়া বোলো দিব আকৌ ৰাতিলে। আকৌ এজাক ঢালিব।
অ', কালি সেয়া আকৌ আমাৰ ৰাতিপুৱা বহুত ডাঙৰ বৰষুণ।
অ'।
বহুত ডাঙৰ বৰষুণ তাৰ পিছত কি কৰিলে আ এই আগবেলাকৈ বহুত বৰষুণ দিলে তাৰপিছত বৰষুণ নাই- নাই নাই- নাই দিনতটো বহুত ৰ'দ একদম টিকা ফটা ৰ'দ দি দিলে।
উম।
ৰ'দত থাকি-থাকি এ কালি গ'ল তাৰপিছত আজি ৰাতিপুৱা আকৌ মই ৰাতিটো একো গমেই নাপাওঁ ৰাতিপুৱা ইমান বৰষুণ মানে উঠি দেখিছো।
অ', আমাৰ আকৌ কালি তোৰ বৰসবাহ আছিলে নামঘৰত তাৰপিছতে পৰশি সেয়া বৰষুণ নহয় চব ৰে মানে সেইটোয়ে চিন্তা আৰু যে কাইলে যদি বৰষুণ দিয়ে কি হ'ব আৰু মানে আমাৰ মণিকুত ভাগ বনাই আছে তাৰ পিছত এই নাওৰা বিলাকৰ পৰা মানে এনেকে পানী বিৰিঙি আহে যে কো চবেই সেইটোতে মানে বহুত ভয় খাই আছে আৰু চবৰে মানে আৰু নাম হেৰি ভাওনা পাতিছিলে মানে আমাৰ দুবছৰৰ পিছত ভাওনা পাতিছে। তা পা সেইটো কাৰণে চব সেইটো এটা আশা আও ইমান দিনৰ মূৰত গাওখনত ভাওনাখননো হ'ব। কৌ বৰষুণ দিনা যিমান যি হ'লো ভাল নালাগে নহয়। আৰু আমাৰ মানে বৰসবাহ বুলি ক'লে গোটেই গাঁওৰ মানে গাঁওৰ মানুহখিনিতো বাট পৰে আও বাকী বেলেগ বেলেগ গাঁওৰ মানুহও আহে। আকৌ মিতিৰ কুটুমৰ মানুহখিনিও আহে যে বহুত খিনি হৈ যায়।
কে এনেকে বৰষুণ দিয়া বুলি ক'লে গোটেই অনুষ্ঠানটোৱে সেমিকি গুচি
সেইটোৱে বহুত বেয়া লাগে মানে অ মানে ৰ'দ বতৰত হ'লে যিটো মানে আমেজ লাগে। তাপাছতে আকৌ আমাৰ মানে বহুত বহুত নিয়ম হেৰিছে গৈ ধৰক প্ৰসং কৰা তাৰ পিছত আকৌ মানে গোটেই সমজুৱাকে নামো গায় কালিতো নাম উম তোৰ চাৰিটা বাজিচেগে। চাৰিটা বজালৈকে মানে মই মানুহ কেইজনক মানে তবত মানিছো এ গৰমত ইমান দুঘন্টা একেৰাহে মানে নাম দিয়ে আছে আও।
অ সেইটোৱে বেয়া লাগে মানে এতিয়া ইমান ধুনীয়া অনুষ্ঠানটোত যদি তোৰ একেৰাহে বৰষুণ বত
এই হলেও ৰাতিপুৱা সময় ৰাতিপুৱা সময়কণত অকমান হে বৰষুণ দিছিলে তাৰপিছতে আও গোটেই খিনি মানে আও আমিটোতো মানে বোলো সেৱাতোকে কই এ বোলে যাম আও কিনো এইটো বতৰত যাম। তাপিছতে যেনিবা তোৰ
এঘাৰটা মান বজালে এৰিছেগে আও। তা পিছ পা পুৰা ধুনীয়াকে ৰ'দ আও। এ ভগৱানটো মহিমা থাকে যে।
কালিও সেয়া মানে তেনেকুৱা কৰিলে বতৰটো আজি আগবেলা সেয়া বৰষুণ দিছিলে তাপিছত অলপ টাইম বৰষুণ দিয়ে থাকিলে দি দি দি দি তাত পিছত ৰ'দ হ'ল ৰ'দ মানেও তোৰ এনেকুৱা এ খৰাশিয়ালৰ বিয়াৰ নিচিনা একেবাৰে তোৰ তিকা ফতাৰ ৰ'দ দিছে। লগতে আকৌ বৰষুণো কিন কনেছে বৰষুণ কিন কিনাই পৰিছে। ওলাইছে ওলাব আ বৰষুণো দিছে ৰ'দো দিছে আজিও সে একে আজ জি ৰ'দ বৰষুণ তাৰ পিছত মই আকৌ কি কৰিলো সন্ধিয়া এই ওলাই গৈছিলো মানে আজি চুলি ডায়ি কটাবলে দাড়ি চুলি কট পা পতা বুলি ওলাই গ'লো ঘৰৰ পৰা গৈ মেলি চে চেলুনখন য'ত আছে তাত পাইছিলো গেহে তাত পোৱা পিছত বৰষ শুনি মানুহে বেছিকে আহিলে, তাৰ পিছত মই ও গৈছিলো আকৌ ভাইটিৰে ভাইটি দুটাও গৈছিলে। গৈ পেলাই গোটেই কেইটা ৰৈ আছোগে আৰু তাত বোলো বৰষুণ টোত মানে থি সেই হওক আও তাৰ পিছত ঘৰলে আহিম। তাছত কটাওতো আমাক তিনিটা মানুহক অকমান সময় লাগিলে তাপিছত ঘৰ আহি পালোহি।
আমা বৰষুণ আজি তাছ কালি ৰাতি অকমান প্ৰথমতে দি ছিলে সেইয় তোৰ সাতটা মান বজাত। তা পিছ পা যেনিবা নাই আও দেই একদম ভাওনা ভাগ ধুনীয়াকে হৈ গ'ল তা পা ভাওৰীয়া খিনিয়ে আকৌ আমাক ঘতহে ভাত খালেহি।
অহ।
পানী খুৱাই মেলি তা পা আমাক খোৱালে দেই আও চাৰিটামান বজাত শুইছো তাপ পা আজি ৰাতিপুৱা পা আকৌ বৰষুণ বৰষুণ আও। তাছত মাজতে অকমান এৰিলে আকৌ বৰষুণ তা পা এতিয়া আহিলে।
সেইটোৱে বৰষুণ আজিত তাপিছত বৰষুণ নাছিলে আকৌ সেই বৰষুণ যাক যে এৰিলে তেতিয়া আমি ঘৰলে আহি পোৱাৰ পিছত মানে তাতে এৰিলে বাৰু তা পিছত আমি ঘৰ পালোহি বৰষুণ তেতিয়ালে এৰিলেই। তা পিছত বৰষুণ নাই নাই নাই সন্ধিয়াটো অকমান সেমেকা বাৰু দেই আজি। বহুত সেমেকি আছে তাৰপিছত বৰষুণ নাই নাই নাই নাই এতিয়া আকৌ এই মই অলপ আগত বাহেৰলৈ ওলাই আহিছো, বৰষুণ কিন কিননি। এইটো কিনকিননি মানে তো এনেকুৱাই ৰাতিলে আকৌ বৰষুণ এটা আহিবই মানে যেনেকেই নহওঁক।
আওতু
মানে বৰষুণ দিবই আৰু, আৰু দিব মানে এইজাক বৰষুণ ৰাত্তিপুৱালৈকে থাকিব, এইজাক।
উ, আৰু মানে তোৰ এতিয়া হেৰি আকৌ, বহুত কেইটা বৰ্জ্ৰপাতত কিমান মানুহ মৰিল, আমাৰ তাত এ, তোৰ দুগৰাকী এতিয়ালৈকে মৰিলে।
অ', বহুত বেয়াকে আহিছে ন? বত
ইম্মান মানে, সাংঘাতিক তো বৰ্জ্ৰপাতত মানুহ মৰি গৈছে ঔ।
অ', এইবাৰ বতৰ ৰূপতটোও বেয়া অ', বতৰৰ ৰূপ বেয়া মানে তো অকল বৰষুণ টো নাহে নহয়, লগত ঢেৰেকনী, গাজনি গোট এতিয়া একেবাৰে যেনেকে আহিব, মানুহবোৰ মৰিছেই, সেইকাৰণে মানুহবোৰ ক, হেৰি হৈছে।
আচলতে এইবিলাক বস্তু অ', এইবিলাক বচ টো মানুহৰ কৰ্মৰ কাৰণে হৈছে। কিমান গছ-গছনি পাহাৰ কাটিছে, যদি
এ, সেইবোৰতো হয় সেইবোৰ এ ইনডেৰেক্টলি সেই -টোকে প্ৰভাৱ পেলায়গে মানে তোৰ পৰোক্ষ ভাৱে প্ৰভাৱ পেলাবগে, কিন্তু কি হয় প্ৰত্যক্ষ ভাৱে মানুহ জড়িত নাথাকিলেও বতৰ মানে এনেকুৱা হবই, সেইটো তোৰ আগতে যিটো আছিলে, সেইটো এতিয়া নাথাকে। এতিয়া চেঞ্জেছ আহিব। এতিয়া মানে বহুত বেলেগ বেলেগ হ'বই এতিয়া চব।
সেইটো হয় বাৰু এতিয়োটো কলি যুগত আও মানে চব অন্ধকাৰ বুলি সেইটো বাৰু হেৰি আছেই ধৰ।
অ', সেইটো কলি যুগ বুলি মানে সেইটো আমাৰ এটা আধ্যাত্মিক দিশৰ পৰা কলি যুগ বুলি ৰাখি দিয়া হ'ল। কিন্তু হেৰিত আাকৌ বোৰ মানে এনেই বৈজ্ঞানিক ভাৱে চালেও, আগতকে এতিয়া বতৰ মানে এতিয়া বুলি নহয়, লাহে-লাহে এনেকুৱা হৈ থাকিব ভৱিষ্যতলে। অলপমান ই মানে তোৰ নিম্ন মানদণ্ডৰ হৈ হৈ গৈ থাকিব।
মাজে, মাজে। মানে বাকী বিলাক ক্ষেত্ৰত আমি যিমান আগবাঢ়িছো মানে এইদে কিছুমান ক্ষেত্ৰত মানে আমি, সেইটো ক মানে পিছত মানে গৈ আছো।
অ', অ', সেইটোৱেই, আৰু আৰু মানুহৰ উন্নতি টো কেনেকুৱা হয় গম পাৱ নাই? মানুহ উন্নতিত যিম্মানেই গৈ থাকিব সেইটো অকল আগফালে লোৱা খোজহে হয়। আগফালে খোজ দি দি গৈ থাকিব একদম এখো দুখোজকে আগফালে গৈ থাকিব গৈ থাকিব গৈ থাকিব। আৰু এইটো এনেকুৱা খোজ মানে পিছুৱাই কেতিয়াও আহিব নোৱাৰে। আগলে গৈ আছে যে, এইটো এক একদম এক দিশৰ খোজ, এইটো আগলেই গৈ থাকিব সদায়। এইটো পিছলে কেতিয়াও নাহে মানে। সেইকাৰণে এইটো মানে তোৰ ধ্বংস হোৱা কিবা হয়, এইবোৰ হৈ যে আছে, এইবোৰ হৈয়ে থাকিব মানে এইবোৰ টো আকৌ কমি কেতিয়াও নাহে।
আৰুতো এনেকুৱা কথা এষাৰ আছে নহয়, বোলে ভগৱানে এফালে নিদিলে এফালে দি হেৰি কৰে বুলি। দিয়ে। তেনেকুৱা কথা এসাৰ আছে নহয়, তে মানে আমি ধৰ এতিয়া উন্নতি আমাৰ বহুত খিনি হৈছে। কিন্তু এইফালে ধৰ অৱনতি খিনিও আমি দেখিছো। সেইটোৱে মানে। আৰু আগৰ দিনৰ যিটো পৰিৱেশ আছিলে এতিয়াতোতো সেইটো একেবাৰে নাই। মোৰ কিছুমান, কিছুমান বস্তু মানে মোৰ বহুত মনত পৰে মানে ধৰ এতিয়া আমাৰ খেলা-ধূলাৰ কথাই কৈছো। এতিয়া আজিকালি ল'ৰা-ছোৱালীলে কি এইবোৰ টাং গুটি, চেং গুটি সেইবোৰ দ্য ধৰি ল, তোৰ পঁইতা ভাত, তাৰপিছত পচলা কলডিল সেইবোৰ নাজানে। আমাৰ এতিয়া সেই অকমানি ছোৱালীজনীয়ে, তাই সুধিছে মানে হেৰি পঁইতা ভাত বুলি কওঁতে, কিনো?
অ'সেইটোৱে, সেইটোৱে, এইবোৰ বস্তু সিহঁতে নাপ নাপায় ন সেইটো মানুহে যিমানে আগলে, আগলে খোজটো যিমানে লৈছে সি মানে বহুত বস্তু মানে এৰি-এৰি গৈ আছে। বহুত বস্তু কৰ'বাত এৰি-এৰি থৈ গৈছে। হেৰুৱা বুলি নহয়। এইটো মানে এৰি যাবই লাগিব আৰু এইটো
এইটো বাৰু যিহেতু যুগ যুগান্তৰ তেনেকুৱাই হৈ আহিছে ধৰ এইটো হেৰি পিছত নৱ মানে প্ৰজন্মত ধৰ
অ' মানে তোৰ ভাল বহুত হৈ গৈ থাকিব। ভাল বুকৰ লগতে বেয়া হয় নহয় মানে তোৰ ধৰি লও তই এনেক তোৰ এই ক'ৰবাত গৈ আছ গৈ পেলাই গাৰ কাপোৰ এটুকুৰ-এটুকুৰকে খহি-খহি গৈ আছে তেতিয়া ধৰি ল'তেনেকুৱা হ'ব আৰু শেষত গৈ পেলাই নাইকিয়া হ'ব।
কালি আমি যিখন ভাওনা আমাৰ তাত 'বৰাহৰ পৃথিৱী উদ্ধাৰ' বুলি আছিলে। ত' সেই ভাগ ভাওনাত ধৰ এতিয়া হিৰণ্যকশিপু তেওঁ মানে কিমান অত্যাচাৰ কৰিছিলে মানুহক। তাৰপিছত মানে এইটো অহংকাৰেই হৈ গ'ল আৰু তেওঁৰ যে মই মানে ৰজা মই পাৰিম।
তেতিয়া দিনত যিবোৰ নাট ৰচনা কৰিছিলে বা কিবা কৰিছিলে সেইবোৰে আমাৰ বৰ্ত, সেইবোৰে অ' সেই আমাৰ এতিয়া পৰিস্থিতিবোৰেই সেইবোৰ।
সেইবোৰ। আৰু দুষ্কৃতিক দমন কৰিব তোৰ ভ ভগৱানে, এতিয়াতো তেনেকুৱাই হয় যে এতিয়া তই মানুহে দেখিবি কিবা এটা বেয়া কাম কৰি আছে, কৰি আছে, কৰি আছে, কিন্তু লাষ্টত সেইটো ফল ভুঞ্জিবই।
অ' সেইটোৱে। ভগৱানে সেইটো চাই থাকে ন সেইটো মানে তোক যেনে যেনেকেই নহওঁক। ভাল কামৰ পৰিণামতটো ভালকে আৰু বেয়া বেয়া কামৰ পৰিণামতটো বেয়াকে
দিবই। আৰু মানে ভগৱানে তোৰ হেৰি কৰিব মানে এটা সময়লৈকে সেই টো দিবই। তই কিমান বেয়া কৰা কৰি ল। কিন্তু যেতিয়া সময় আহি যাব, সেইটো সময়ত অ' ভগৱানে একদম নিজে সেইটো কি নিক্ষেপ কৰিব লাগে সেইটো নিজৰ ফালৰ পৰা চাব। তাৰপিছত মানে সেইটো লাষ্টত তোৰ অ' হেৰিয়ে বৰাহে, উম ভগৱানে বাৰু বৰাহ হৈ পেলাই তেওঁ তক মাৰিছে আৰু।
অ' অ' হয়, হয়, হ'ব। অ' ঠিকে আছে দে তেতিয়া মই খানাত লাগো আৰু।
অ', অ', হ'ব হব। বনা বনা।
উম ঠিকে আছে দে হ'ব। মই তোক পিছত ফোন কৰিম আৰু কেতিয়াবা।